হেল্ল', অ', কি কৰিছা?
আছোঁ এনে, তুমি কি কৰিছা?
ময়ো আছোঁ এনেই, খবৰ ভালনে?
ভালেই, তোমাৰ ভালনে?
অ', ভালেই, আৰু ঘৰত?
ঘৰতো ভালেই, ভাত পানী খালা?
অ', খালোঁ, তুমি খালা?
অ', ময়ো খালোঁ।
অ', বৰ্তমান তুমি কি কৰি আছা?
মই বৰ্তমান এইটো পঢ়ি আছোঁ বাৰু, তুমি কি কৰিছা এতিয়া?
ময়ো বৰ্তমান ষ্টুডেন্ট হয় আৰু।
আচ্ছা, কলেজৰ? অহ। ঠিক আছে।
বাকী গৰম বন্ধত ট্ৰেভেল কৰাৰ প্লেন কৰা নাই নেকি? ধৰা শ্বিলং, মেঘালয় ওচৰতে আৰু শ্বিলং, মেঘালয়। তাৰপিছত অৰুণাচল এনেকে যাব পৰা ট্ৰিপত।
অ', আমি ভাবিছোঁ, অৰুণাচল যাম, লগৰকেইটাক কৈছোঁ, লগৰকেইটাই কৈছে ৰখাচোন দুদিনমান বুলি।
অ', পাৰি, ধৰা ধৰা পাঁচ ছয়জন তোমাৰ বন্ধুক ক'লা আৰু ট্ৰেভেল কৰিবলৈ, বাইক ল'লা আৰু দুজন দুজনকৈ গ'লা, তেতিয়া তেনেকে আৰু পইচাটোও কম হ'ব।
অ', তেনেকে পইচাটো কম হ'ব।
তোমালোকে পইচা তুলি কৰিব পাৰা। ধৰা মই দু তাকেই, ময়ো ভাবিছোঁ, তেনেকৈ শ্বিলং মেঘালয়ৰ ফালে যোৱাৰ কথা।
আচ্ছা, তোমালোকেটো হেৰিতে যাব লাগিব। দোকানৰ গৰমবন্ধ চলি আছে এতিয়া, চবৰে।
কেব নহ'লে বাইক, বাইকত যাব পাৰো দুজন দুজন
অ', সেইটোৱেই।
নামি লগৰ খিনি ন
উম এনেকে গলে ভালেই বাৰু
ফাৰস্ত আমি ধৰা প্লেন কৰি ললো ক'ত যাওঁ তাৰপিছত তাকেই কেব বা আমি ধৰা হেৰি বাইকতো যাব পাৰো দুজন দুজন গৈ তোমাৰ বাইক আছে নে নাই
অ মোৰ বাইক আছে
অ তেনেকে ধৰা তুমি গলা মইও যাব পাৰো দুজনে যাব পাৰো উঠি কেনে তাৰপিছত তেতিয়া পেট্ৰল ভাড়াতো আমি দুজনী দিব পাৰো বা তেনে ধৰণৰ ধৰা কৰ'বাত গ'লে মানে আমি অ লগৰ খিনি মিলাই মিলাই যাব পাৰো আৰু ট্ৰেভেলত
লবেলাই যাব লাগে আৰু এইটোত যোনটো তোমাৰ বাইক বাইক স্কুতিত বা যোৱা যায় এইটো বেছি ভাল লাগিব আৰু যোনটো কাৰত যোৱা ইমান তাত ভাল নালাগে কাৰ বাছত যোৱাতটো
অ কাৰত গ'লে আৰু অলপ পইচাও বেছি হ'বগৈ তাকে কেপত গ'লে অলপ পইচাও বেছি হ'ব হয়নে দহজনৰ তাৰ পিছত আকৌ আৰু অৰুণাচ মেঘালয় এ পাহাৰীয়া পাহাৰীয়া জেগাত মানে ধৰা কাৰ গ'লে অলপ অসুবিধা সন্মুখীন হয় কাৰণ ৰাস্তাবোৰ একা বেকা থাকেটো তেনেকুৱা হলে মানে ধৰা আমি ট্ৰেভেলত অলপ অসুবিধাও হ'ব পাৰে আৰু কিছুমান এনেকুৱা থাকিব পাৰে যে ট্ৰেভেলত হেৰি কৰিব নোৱাৰি কাৰত যাব নোৱাৰে আমাৰ দুজনমান লগ ও তেনেকুৱা আছে জানা, জোনে কেপত গলে মানে সিহঁতৰ মাথা ঘুৰণি তাৰ পিছত, বমি বমি ভাপ এনেকুৱা হয় ত আমি মই ভাবো বাইক গলে বেষ্ট হব। অ তাৰপিছত বাইক গলে মানে অলপ খৰচ চাও অলপ কম আছে। পেট্ৰল ললে মানে, আমি ধৰা আৰু তাতে আমি আমি গ্ৰুপত গৈ আছো ন ফ্ৰেণ্ড খিনি লগ ধৈ। ত' পইচাটোও কম হ'ব।
পইচাটো কম হ'ব।
কৰিও ভাল লাগিব। বন্ধু খিনিৰ লগত আমি কিছুমান নজনা কথাও জানিব পাৰিম গৰম বন্ধত। ধ কেইদিন স্কুল ট্ৰিপত। ধৰা স্কুলৰ এইকেইদিন কলেজ বন্ধ আছে ন। তাৰপিছত কলেজ বন্ধ থাকিলে, মানে আমি ট্ৰিপত ধৰা বহুত কথা শিকিব পাৰো। আমি কিতাপৰ সলনিও ট্ৰেভেলৰ পৰাও আমি বহুত কথা জানিব পাৰো। ধৰা অৰুণাচল মেঘালয় এইবোৰতো ধুনীয়া পাহাৰ এটা আৰু মাইণ্ড ফ্ৰেচ কৰিব পাৰে এই ট্ৰেভেল বোৰে।
পূৰা মাইণ্ড ফেছ। তাকেই ভাবিছো, এতিয়া লগৰ কেইটাই যদি কয় আৰু যাওঁ আৰু মানে।
তাকেই লগৰ কেইটাৰ লগত তুমি আলোচ চনা কৰিব আৰু তাৰপিছত আমিও আছো। মইও কৈ চাম মই দুজনমান লগত। তেতিয়া মানে বেছিয়ে যদি লগৰবোৰ জইন হয় ন ট্ৰেভেলটো কৰি ভাল লাগিব আৰু তাতে পইচাও কম হ'ব।
অহ তেতিয়া।
আৰু তি আৰু ট্ৰেভেল বোৰত ধৰা অকলে গ'লে মানে, অলপ অ এনেকুৱা পাহাৰবোৰ ঠাইত অলপ মানে ধৰা হেৰিও হয়, অসুবিধাও হয়। গ্ৰুপত গ'লে সেই অসুবিধাটো নহ'বও পাৰে। আমি গ্ৰুপত গ'লে মানে ধৰা পইচা কমৰ লগত তে আমি ট্ৰেভেল কৰিও ভাল লাগিব মাইণ্ড ফ্ৰেচ হব আৰু লগতে কি হব আহ লগৰবোৰৰ লগত গলে মানে ধৰা বোৰৰ পৰা আমি মানে হাত খাৰিব পাৰিম যে, পাহাৰীয়া অঞ্চল ন তাতে অলপ ভয়াৱহ থাকে। আৰু সেই ট্ৰেভেলটো আমি বাইকৰ দ্বাৰা দহজন মান হ'লে মানে গৈও ভাল লাগিব ধৰা।
উম, বাইকত ড্ৰাইভ কৰিবলৈ বেছি ভাল হ'ব।
এনে জইন কৰিব পাৰা আমাৰ গ্ৰুপ এটা আছে ট্ৰেভেলৰ বিষয়ে কথা পাতা। তাৰ
অ'।
প্লেন কৰো কৰি থাকো সেই গ্ৰুপটোত তুমি
মোকো এড কৰি দিবা গ্ৰুপটোত।
ঠিক আছে মই তোমাক লিংকটো দিম বাৰু হোৱাটছএপত। তুমি জইন হৈ তোমাৰ ফ্ৰেণ্ডখিনিক
ছাৰে উম।
তাৰপিছত জৈন হৈ কেনে মানে আমি প্লেনবোৰ কৰি আছো ধৰা। ক'ত যাওঁ ক'ত নাযাওঁ। কাৰণ সকলোৰে মানে এটায়ে কোনো
চাবিটো লৈ ল' চাবিতো।
ভালত যাবলৈ বিচাৰে কোনোবা অৰুণাচলত আকৌ যাব বিচাৰে। গতিকে প্লেনটো চলি আ আছে বাৰু। ভাবো সোনকালে শেষ হৈ ল'ক। তাৰপাছ আমি প্লেনটো যদি চাকচেচ হয়। তুমিও ক'বা তোমাৰ ফ্ৰেণ্ডবোৰক কনটেক কৰিবা।
অ', মইতো কৰিছো বাৰু ইহঁতে কি কৰে সিঁহতে। মানে সিহঁতে গ'লে মই যামেই আৰু।
অ', যাব পাৰি ধৰা তোমালোকে গ'লে আমিও যাব পাৰিম ন। যিহেতু তুমি এজ এ ফ্ৰেণ্ড হয়। আহ কণ্টেক্ত কৰিবা আৰু গ্ৰুপটোত তুমি জৈন হৈ ল'বা। প্লেন কৰা আছে নহয়। আমি প্লেনবোৰ অ', মই বাৰু কৈ দিম তোমাক লিংকটো দিম বাৰু তাৰপিছত তাতে জৈন হৈ তুমি প্লেন পাৰিবা আৰু যোনবোৰ আগতে আমি প্লেন কৰি থৈছো তোমাক মই বাৰু তাৰ বিৱৰণ দি দিম। হোৱাটছএপত তোমাক মেছেজ কৰি দি দিম বাৰু।
বাকী ইণ্টাৰ্ণশ্বিপ কৰিছা নেকি তুমি?
ইণ্টাৰ্ণশিপতটো কৰা নাই বাৰু এতিয়া আমাৰ।
অ', এ তাতে গৰম কেনেকুৱা চলিছে?
এ গৰম বহুত ইয়াত। মিনিমাম থাৰ্টি ফাইভ, থাৰ্টি ছিক্স আহিয়ে যায় সদায়।
অ', দিছে নেকি? আমাৰ ইফালে বাৰু ভালে কৰি আছে বতৰটো বৰষুণ দি আছে। হ'ল তিনদিন মান।
পুৰা মানে গৰম তোমাৰ বহুত।
অ', ইয়াতে মানে বৰষুণ দি আছে। কি হৈছে খেতিৰ বাবে ভালে হৈছে বাৰু এইফালে। সেইফালে চাগে, খেতিও ইমান ভালকৈ হোৱা নাই। অ', তাতে যদিও গৰম দিছে ন খেতিবোৰ চাগে পানীয়ে নাই হোৱা। গতিকে উম পানী নহ'লেতো খেতি বেয়া হ'বই বাৰু ইয়াতে বৰষুণ দি আছে হ'ল তিনিদিন মান আৰু বতৰৰ কোনো ভৰসা নাই আজি বৰষুণ দিছে কালি ৰ'দ দিবও পাৰে।
লাগে অকমানো।
অ', এতিয়া মানে ধৰা খেতিৰ কাৰণে বৰষুণটো মেইন। এতিয়া যদি এনি টাইম ৰ'দ দি থাকে। খেতিটো তেতিয়া ভাল হ'ব বৰষুণ দিলে। ইয়াতে বাৰু ভালে। কৰিছে আৰু ৰোৱনী সকলেও অলপ ধৰা-ধৰা বৰষুণ থাকিলে, ৰোৱনিৰ কাৰণে ভাল কাৰণ ৰোৱনীবোৰে ইমান কষ্ট পায় ন' গৰমত। বৰষুণ দিলে মানে ধৰা ঠাণ্ডা হৈ যায়, তেতিয়া আৰু অলপ ভাল। পাব সিহঁতে আৰু গাঁৱলীয়া অঞ্চলত আৰু হেৰি কৰেই ন'।
উম, আকৌ তুমি যোৱা নাই হেৰি বোকা-চোকা ৰুব। আমাৰ খেতি কৰোঁ।
অহ, আমাৰ বাৰু নকৰে।
আকৌ তুমি যোৱা নে নাই, নে ক'ৰবাত কঠীয়া-চঠীয়া ৰোবলৈ।
উম, একৈইদিনো গৰম বন্ধ দি আছে ন'। সেইবাৰ কৰি আছোঁ বাৰু। বোকা-চোকা ৰুই আছোঁ। তাতো অলপ মানে, কি হৈছে জানানে অহ। ইয়াত মানে হাজিৰাটো অলপ কম হৈ আছে। বৰ্তমানো তিনিশ হৈ আছে। গতিকে বেলেগত মানে চাৰিশ, পাঁচশ এনেকে বৃদ্ধি হৈ আছে কিন্তু ইয়াত বৃদ্ধি হোৱা নাই। সেইকাৰণে যাবলৈ অলপ বেয়াও লাগে আৰু এইকেইদিন ভালে হৈছে এইবাৰ তিনদিন হ'ল বৰষুণ দি আছে।
অহ, বৰষুণত পাৰি আকৌ অহ।
বৰষুণত মানে কি হয়, ৰোৱনীসকলৰ ভাল হয়। এটা হাও অহ, পথাৰত এটা বতাহো মাৰি থাকে। তাৰপিছত আকৌ ধৰা, গৰমো নালাগে। তোমালোকৰ তাত চাগে ৰুবলৈ দূৰণিসকলৰ বহুত অসুবিধা হৈছে হয়নে। কিমান গৰমত, কিমান চে কিমান ডিগ্ৰী? চেলচিয়াছ আছে গৰম।
তোমাৰ থাৰ্টি ছিক্স, থাৰ্টি চেভেন ওচৰা ওচৰি।
উম। বহুতে হৈছে ন, তাতে ধৰা অহ, ইয়াত মানে বৰষুণ দি আছে যে, নেটৱৰ্কটো অলপ প্ৰব্লেম দি আছে। বৰষুণ দি আছেটো টুৱেণ্টি ফাইভ ডিগ্ৰী হয় আছে তথাপিতো, বৰষুণ দি যদিও এটা গৰম-গৰম অনুভৱ হৈ আছে বাৰু। তথাপিতো বৰষুণে অলপ গৰমটো হ্ৰাস পাইছে।
বৰষুণ দিলে অকমান হ'লেও ঠাণ্ডা পৰে।
অহ, বাৰু ঠাণ্ডাই হৈ আছে।
উম।
আৰু এসপ্তাহৰ আগত আমাৰ ইয়াতো মানে তেনেকুৱাই গৰম হৈ আছিল। এইকেইদিন মানে বৰষুণ দিছেতো অলপ ভালে হৈ আছে। আৰু বতৰটো ধৰা ইমান বৰ ইমান গৰমো নহয় ইমান ঠাণ্ডাও বৰষুণ দিছে যদিও এটা ঠাণ্ডা অনুভৱ অহ, গৰম অনুভৱ হৈ আছে, ঠাণ্ডা অনুভৱ হোৱাই নাই দেখোন।
আমাৰ ইয়াতো বহুত দিনে গ'ল তোমাৰ ৰ'দেই দি আছে। মিনিমাম তোমাৰ তিনি সপ্তাহ মান হৈ গ'ল এতিয়া, একমাহে হ'ব বৰষুণে ৰ'দ বৰষুণেই নাই দিয়া ৰ'দে দি আছে।
পথাৰবোৰ চাগে শুকাই গৈছে ন।
উম, পথাৰবোৰত পানী নাই এতিয়া অলপ দিগদাৰে হৈছে, এতিয়া বৰষুণ দিলেহে অকমা আকৌ খেতিয়ক এটাই খেতি কৰিব পাৰিব।
কি? বাকী আমি ট্ৰেভেলটো যোৱাৰ প্লেনটো বনাইছোঁ তোমাক মই গ্ৰুপ এদ কৰি দিম দেই। তাতে আমি কথাবোৰ পাতিম বাৰু। হ'ব দিয়া, ঠিক আছে ধন্যবাদ।
দিয়া ঠিক আছে।